হয়।
এনে আছিলো ৰবা অকমান তুমি কি কৰিছা।
ময়ো এনেই আছিলো ৰবা ইয়াত কিন্তু কি বুলি কয় কিবা খালা নাই।
এতিয়ালৈকে খোৱা নাই তুমি খালানে?
নাই ৰবা মইও খোৱা নাই
অ' হয় নেকি পিছে কোৱাচোন আজি কি বা মনত পৰিল
অ' মানে অলপমান উম পৰিৱেশ প্ৰদূষণৰ ওপৰত কথা পাতিব বিচাৰিছিলোঁ আৰু তুমি যদি একো কৰি থকা নাই
হয় মই নাই কৰা দিয়া পা কোৱা কি ক মানে কি কব বা খুজিছা নে কিবা শুনিবা তুমি
হয় মানে সেই আৰু যে পৰিৱেশ প্ৰদূষনৰ ওপৰত তুমি কি ক'ব বিচাৰিবা যে অ', পৰিৱেশ প্ৰর্দূষনে আমাক কিমান দূৰ কৰিছে বৰ্তমানলৈকে আৰু ভৱিষ্যতলৈ আমাৰ পৰিৱেশ প্ৰর্দূষণৰ ফলত আমাৰ কি কি হ'ব পাৰে
হয় এইটোতো মানে চাবা এতিয়া বৰ্তমানতো সেই প্ৰর্দূষণ কিমান বেছি হেৰি আছে দিনে দিনে যিমানে টাইম গৈ আছে প্ৰদূষণ কমাৰ একো সেয়ে হোৱা নাই দিনে দিনে বেছিহে হৈ গৈ আছে ধৰা এনেকুৱা বায়ু প্ৰদূষণ অ' জলজ প্ৰদূৰষণ তাৰ পিছত ভূমি প্ৰদূষণ হওঁক শব্দ প্ৰদূষণ হওঁক বিভিন্ন ধৰণৰ প্ৰদূষণ বোৰ মানে একোয়ে মানে কম পৰি থকা নাই এতিয়া সকলোবোৰ ব বাঢ়ি বাঢ়ি গৈ আছে কাৰণ আমি মানুহবোৰে এতিয়া মানে নিজৰ সুবিধাৰ বাবে সকলোবোৰ মানে যে প্ৰদূষণ কৰি আছো আমি বা আমাৰ বা বায়ুমণ্ডল বোৰ প্ৰদূষিত হৈ আছে আমি মানে একো ভাবাই নাই আমি বাছ নিজৰ কাৰ কাম বোৰ কৰি যাই আছো কিন্তু তাৰ ফলত আমাৰ কিমান ক্ষতি হৈ আছে বা পৰিৱেশ প্ৰদূষণ হৈ আছে আমি ভাবাই নাই
হয় হয় ঠিক কথা হৈছে আৰু অ' গছ কটাৰ ফলতো আজিকালি যুগত মানে আজিকালিৰ দিনত যে কিমান ডাঙৰ সমস্যা এটা সেইটোতো চাগে তুমি জানিবাই কাৰণ উম গছ কটাৰ ফলত অক্সিজেনৰ মানে পৰিমাণটো খুব কমি গৈছে আৰু কাৰ্বন ডাই অক্সাইডৰ মানে বৃদ্ধিৰ ফলত মানে যিহেতু বৃদ্ধি হৈছে কাৰ্বন ডাই অক্সাইড আৰু সেই মানে গৰম কিমান বৃদ্ধি পাইছে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে সেই গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ বাবে মানে এই যি যি মানে বৰফ আছে সেই বৰফ গলিবলৈ ধৰিছে তুমি ইয়াৰ বিষয়ে কি কবলৈ বিচাৰিবা
হয় তুমি ঠিকে কৈছা আৰু প্ৰদূষনৰৰ এটা মূল কাৰণ হৈছে মানে জনসংখ্যা কাৰণ আজিকালি তুমি চাবা জনসংখ্যাৰ কিমান বৃদ্ধি হৈ গৈ আছে আৰু জনসংখ্যাটো যিমানে বৃদ্ধি বেছি হৈ গৈ আছে মানুহৰ ধৰা থাকিবলৈ ঘৰ লাগে থাকিব ঘৰ লাগিলে মানে সেই নাপালে জাগা নাপালে কি কৰিব যায় পালে পাহাৰত থাকিব পাহাৰৰ গছ গছনি কাটিব যোনটো গছ গছনি কাটাৰ ফলত এতিয়া আমাৰ অ', তুমি কোৱাৰ দৰে অক্সিজেনৰ মাত্ৰাতো বহুত কমি গৈছে আৰু আমাৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড মাত্ৰা বহুত বেছি হৈছে আমি যদি দুইটাকে সমান ভাৱে ৰাখিবলৈ হয় তেতিয়াহলে আমি গছ গছনি যিমান পাৰো এতিয়া ৰোপন কৰিব লাগিব দিয়াচোন কিন্তু মানুহ বোলে গছ গছনিৰ ৰুব কত গছ গছনিবোৰ কাটিহে আছে যাৰ ফলত বহুত আমাৰ হৈ আছে আমাৰ আমাৰ বায়ু মানুহৰ কাৰ্বন ডাই অক্সাইডটো বাঢ়ি গলে আমাৰ মানে মানুহৰ বাবে কিমান বেছি ক্ষতিকাৰক সেইটো সকলোৱে জানে কিন্তু মানুহ বোৰে এই সৰু সৰু কথাবোৰ নাভাবে ভাবে মানুহ বোৰে অকল নিজৰো ভাবিব যে মই থাকিল কাম কৰিব লাগে খাব লাগে কিন্তু সেইবোৰৰ ফলত যে নিজৰ কিমান এটা বিপদ এ মানে আনি আছে সেইটো ভাবাই নাই।
হয় হয় হয়। একেবাৰে কথা হৈছে আৰু উহুম প্ৰদূষণৰ গুৰত্ব মানে বায়ু প্ৰদূষণতে ধৰি লোৱা। বায়ু প্ৰদূৰষণৰ মানে বিশেষ কাৰণ বুলি ক'বলৈ গ'লে আজিকালি মানে মানুহ বিলাকে যিবোৰ ব্যয়ৱহাৰ কৰে যান বাহন, যান বাহনৰ কল কাৰ আঙাৰ থোৱা। চ' সেইবিলাকৰ ক্ষেত্ৰৰ পৰা মানে বায়ু প্ৰদূৰ্ষণটো খুব বেছি হবলৈ ধৰিছে হয়ন নে নহয় বাৰু?
হয় তুমি ঠিকে কৈছা, কাৰণ চাবা আজিকালি মানুহ বিলাকে কি কৰে ও মানে ধ ধৰা‌ এ দূৰৈত যাব লগা হ'লেতো ঠিকে আছে, গাড়ীখন নিব লাগিব গাড়ীবে ব্যৱহাৰ কৰিবই লাগিব কিন্তু যদি ধৰা ওচৰত ক'বাত যাব লগা হয়, কবাত বজাৰত হওঁক বা ওচৰৰ কাৰবাৰ ঘৰত কিবা ওচৰৰ সেনেকুৱা যাবলে লাগিলে আমি মানে খোঢ়ি যাব পাৰো বা আমি এ যোনখিনি আমি নিজে যাব পাৰো সেইখিনি আমি মানুহবোৰে সেইটো নকৰে, গাড়ীখন আছে বুলি গাড়ীখন লৈ যাব অকমান বজাৰতে হওঁক ওলাই লৈ যাব, সেনেকুৱা কৰে। কিন্তু মই ভাবো যে যোনখিনিলৈকে আমি খোজ-কাঢ়ি এনেকৈ যাব পাৰো। ত' আমি হেনেদৰে যাব লাগে, কাৰণ আ-আমি যিমানেই গাড়ী মটৰবোৰ বেছিকৈ ব্যৱহাৰে কৰিম তাৰে পৰা যোনটো ওলাই ধোৱা, সেইটো কাৰণে আমাৰ বায়ুতো প্ৰদূষণো প্ৰদুষিত হৈ আছে। আৰু অ' গাড়ী-মটৰৰ যোনটো শ-শৰণৰ শব্দ, তাৰ ফলত শব্দ প্ৰদূষণ হৈ আছে। ত' আমি সেই সকলোবোৰ বুজি পেলাই ভাবি, পেলাই। আমি সকলোবোৰ মানে এ নিয়মত ব্যৱহাৰ কৰিব লাগে।
হয় হয়, একেবাৰে ঠিক আৰু দ্বিতীয়তে ক'বলৈ গ'লে, মাটি প্ৰদূৰ্ষণ, মাটি প্ৰদূৰ্ষণো এটা বহুত ডাঙৰ উম সমস্যা বুলি কব পাৰিম। কাৰণ, আজিকালি মানে মাটি প্ৰদূষণ বিভিন্ন কাৰণত হয়, কৃষসকলৰ ক্ষেত্ৰতো হয়। মানে বিশেষকৈ ক কৃষসকলৰ ক্ষেত্ৰতত এই কাৰণে হয় যে, তেওঁলোকে আ' নিজৰ ফচলটো বেছিকৈ মানে পাবলৈ তেওঁলোকে মানে আজিকালি মাটিত বিভিন্ন ধৰণৰ ৰাসায়নিকসাৰ ব্যৱহাৰ কৰে। সেই ৰাসায়নিকসাৰে মানে ব্যৱহাৰৰ ফলত, উম। উম, মানে মাটিৰ যিটো উৰ্বৰত তা মানে মাটিৰ যিটো গুণ। সেই মাটিৰ গুণটো মানে বহু কমি যাবলৈ ধৰিছে। আৰু, উম, সেনেকে মানুহৰো মানে বহুখিনি বেমাৰ-আজাৰো হৈছে দিয়াচোন সেনেকে। ৰাসায়নিক সাৰবোৰ মানে মৰাৰ ফলত। আৰু, এনে ক'বলৈ গলে আৰু কীটনাশক যিটোৰ দ্ৰব্য সেই দ্ৰব্যসমূহ যেতিয়া মাৰে সেই দ্ৰব্যসমূহৰ মানে যিটো শাক পাচলি আহে সেই শাক পাচলিটো আমাৰ দেহত যেতিয়া সোমাই তেতিয়া আমাৰ সেনেকে বিভিন্ন ৰোগৰ পৰা মানে বিভিন্ন ৰোগ হয় দিয়াচোন আৰু বায়ু প্ৰদূৰ্ষনৰৰ ফলত আমাৰ হৃদপিণ্ড তাৰ পিছত উশাহ নিশাহ লোৱা সেনেকে বহুখিনি ক্ষেত্ৰত উম মানে আজিকালি বেমাৰৰ সৃষ্টি সষ্ট হৈছে আৰু
হয় তুমি ঠিকে কৈছা আৰু তুমি কোৱাৰ দৰে কৃষকসকলে যোনবোৰ মানে সেই ব্যৱহাৰ কৰে তাতকৈ যদি তেওঁলোকে যোনটো খাৰ আমাৰ ঘৰৰ যোনবিলাক আহ শাক পাচলিৰ বাকলি হওক বা বেলেগ কিবা হওঁক সেইবিলাক যদি আমি এটা গাত খান্ দি পেলাই পিছ পালে মানে কৰ'বাত তো আমি তাৰ পৰা যদি সাৰ প্ৰস্তুত কৰি তেতিয়া আমাৰ এটা ভাল হয় যে সেই জাবৰ য পৰা আমি বেলেগ জেগাত পেলাই কেনে প্ৰদূষণ কৰাতকৈ আমি মানে খাৰ বনোৱাটো ভাল ত' সেইবোৰৰ কাৰণে আৰু কিছুমানে কি কৰে আজিকালি বজাৰৰ পৰা মানে খাৰ কিনি আনে কৃষক সকলে আচলতে বেয়া সেইবিলাক মানে কৰাতকৈ আমি নিজৰ ঘৰতে বস্তু বোৰ মানে এনেকুৱা যদি আমি খাৰটো বনাব পাৰো তে আমি এইটো ঘৰতে বনোৱা ভাল তেতিয়া আমাৰ দুটা মানে উপকাৰ হয় দিয়াচোন আমি ঘৰৰ সাৰ তো পালো আৰুফালে সেই জাৱৰ জোঁথৰ বোৰ বেলেগ ত পেলাই পেলাই প্ৰদূষন কৰাতকৈ সেইটো মানে এটা কামত ব্যয়ৱহাৰ হয়
হয় হয় একেবাৰে ঠিক কথা হৈছে আৰু তৃতীয়তে এ পানী প্ৰদূৰষণ মানে জলজৰ যটো প্ৰদূষণ সেই জলজৰ প্ৰদূৰষনৰৰ ফলত আজিকালি মানে বহুখিনি যি জলজ প্ৰাণী সেই জলজৰ প্ৰাণীসমূহ বহুতো মানে উম মানে বিপদত পৰিছে লগতে মৃত্যুমুখতো পৰিছে দিয়াচোন যেনে আমাৰ কাছয়ে হওঁক বিভিন্ন ধৰণৰ বস্তুৱে হওঁক বৃত মৃত্যুমুখত পৰিছে যদিহে আমাৰ জলজৰ যদি সম্পদ যদি নাথাকে তেতিয়া আমি পিছলৈ আমাৰে বহুখিনি সমস্যা হ'ব দিয়াচো ন আৰু এতিয়াও বহুখিনি এনেকুৱা সমস্যা হ'বলৈ ধৰিছে যে যিখিনি কল কাৰখানাৰ পৰা ওলোৱা বেয়া পদাৰ্থসমূহ সেইবোৰ অহ কোনো পৰিষ্কাৰ নকৰাকৈ উম নদীত পেলাই দিয়া হয়। সেই নদীত যিখিনি জলজীয় প্ৰাণী থাকে সেই জলজীয় প্ৰাণী খিনি মৃত্যুমুখত পৰে তেতিয়া যিবিলোক মানে মাছমৰীয়াই সেই মাছমৰীয়া বিলাক উমহ, উম আকৰ বহুখিনি মানে এতিয়া উম অসুবিধা হৈছে। সেই তেওঁলোকৰ জীৱিকাৰ উপায় এটাই আছিল দিয়াচোন, হয়নে নহয় বাৰু?
তুমি ঠিকে কৈছা। কাৰণ অ মানে আৰু যোনবিলাক কল কাৰখানাৰ পৰা ওলো মানে বৰ্জিত পদাৰ্থ বা মানে একদম বিষাক্ত দ্ৰব্যবোৰ থাকে সেইবিলাক তেওঁলোকে কি কৰে যাই পেলাই মানে নদীবোৰত পেলাই দিয়ে সেইকাৰণে আমাৰ কিমান আ জিকালিটো দেখা পাইছা নদীবোৰ কিমান মানে কিমান লেতেৰাৰে ভৰ্তি হৈ থাকে আৰু মানে আ কিছুমানে কি কৰে নলা নৰ্দমাত বিভিন্ন ধৰণৰ বেয়া বস্তু পেলাই বা সেই বহুত ধৰ বহুত মানুহে গুতকাবোৰ খাই পেলাই তাতে পিক পেলাই থু পেলাই আচলতে সেইবিলাক সেই নলা নৰ্দমাৰ পানীবোৰোনো ক'ত যাব যাই পেলাই এইটো কোনোবা এখন নদীতে পৰিব ন'। সেইবাবে আমি আহ সৰু সৰু বস্তুবোৰৰ পৰা আৰম্ভ কৰি চাব লাগিব। যাতে আমি সৰু বোৰো মানে পদক্ষেপ গ্ৰহণ কৰি পেলাই ডাঙৰ এটা কিবা কৰিব পাৰোঁ। সেনেকৈ আমি সৰু সৰু বস্তুবোৰ চাব লাগিব যে ঐত কিবা কৰিলে ডাঙৰ কিবা এটা হ'ব। সেনেদৰে আমি সকলোবোৰ কথা ভাবিব লাগিব এতিয়া।
হয় হয় একেবাৰে ঠিক কথা হৈছে আৰু উ চতুৰ্থতে ক'বলৈ গ'লে শব্দৰ প্ৰদৰ্শন শব্দ ৰ মূল কাৰণ হৈছে যান বাহন যান বাহনৰ। আজিকালি যিবিলাক মানে শব্দ যান বাহনত বাইক বিলাকৰে ধৰি লোৱা বিভিন্ন, বিভিন্ন মানে, ডাঙৰ ডাঙৰ শব্দ আজিকালি দিয়া হয় উ বাইকৰ মটৰ ইঞ্জিন বিলাকত। চ সেনেকে বহুখিনি শব্দ প্ৰদৰ্শনো হয় আৰু সেনেকে মানে শব্দ প্ৰদৰ্শনো এটা বহুত, ডাঙৰ প্ৰদূ্ষণ সেইবিলাকৰ বাবে আমাৰ কাণত বহুখিনি প্ৰভাৱ, কৰে আৰু হয়ে নহয় বাৰু
হয় তুমি একেবাৰে ঠিকৈছা হেকাৰ নে আমি সকলো। সকলো বোৰ মানে অ মানে এটা নিয়মত ব্যৱহাৰ কৰিব লাগে এনেকুৱা নহয় যে আমি এনি টাইম সেইবোৰ ব্যবহাৰ কৰি পেলাই আমাৰ প্ৰদূষণ, উম মানে প্ৰদূষণৰ সৃষ্টি কৰিব লাগে আচলতে আমি, সকলোবোৰে চাই চিন্তি মানে কৰিব লাগে তুমি, ঠিকে ভাবা ন,
হয় ঠিকেই দিয়া বাৰু আজি, আজি এইখিনিতে সামৰিছো তোমাৰ পৰা বহুখিনি কথা জানিবলৈ পালো।
হয় ঠিক আছে দিয়া আজি মানে তোমাৰ। পৰা মই বহুখিনি জানিলো পিছত কথা পাতি আজি ৰাখিছোঁ।
উম দিয়া ৰখিছোঁ।